শুনিছা নে শুনিছা অ শুনিছো অ শুনিছো
অ ছা
কি কৰিছা আছো এনেই তুমি অ হয় নেকি ভাত খালা ভাত খালানে ভ ভাত খালা
আহ ভাত খালো দিয়া
কি দি অ খালো তুমি কিদি খালা
এই মই কলেজলৈ আহিছো যে কলেজ মানে সোনকালে সোনকালে আহোতে এ এনেই হেৰি আলু আৰু ভাকেৰেলা পিটিকা দিয়ে খাই আহিছো
অ অ অ আজি গৰমতটো বহুত ন মই আছো এই গছৰ তলতে ৰখি আছো উম বাইকখননেতে বাইকখননকে ৰখাই পেলাই গছ তলাতে ৰখি আছো
ক'বালৈ আহিছিলা কৰ'বালৈ আহিছিলানে
আহ অ
কল আহিছিলা
মই হেৰিত আহিছিলো এই তোমাৰ এয়া এ অকমান আৰু হেৰি অফিচত আহিছিলো মানে এ
অ' অ' কিবা কাম চাগে অ' অ' অ' এনেই খবৰ খাতি ভালনে
আছো আছো তোমাৰ
ভালে দিয়া চাকৰি তাকৰি এপ্লাই কৰিছে নে নাই
অ' কৰিছোঁ, এতিয়া পাওঁ নে নেপাওঁ তাকেইতুন।
ন দি চোৱা, পোৱা নোপোৱা ভাগ্যৰ কথা। তাকেতো দি চোৱা। দি চোৱা ভাগ্যত থাকিলে পাই যাবা।
উম, উম। সেইটোয়ে কৰোঁ কি হয় বা? অহ, বাকী আহ, ঘৰত সবৰে ভাল?
ভালে দিয়া, তোমাৰ?
উম। তোমালোকৰ হেৰি সেইফালে হেৰি আছে নেকি, গৰু আছে নেকি? গাখীৰ দিয়া গৰু? এজনী লাগিছিলে গ-গাঁওৰ ফালে আছে নেকি?
বিচাৰিলে পাবা, বজাৰত যাব লাগিব।
অহ, নাই মানে আমি গাঁৱৰ-গাঁৱৰ লাগে। বজাৰৰ এইবিলাক মানে বহুত দালালে লয় যে।
অহ। এই নাই তেনেকে আমাৰ। আমাৰ ঘৰত গৰু নাই। আমাৰ ওচৰেৰ পাজৰে তা গৰুবিলাকেহে আছে কিন্তু মাইকী গৰু তেনেকে
অহ। নাই গাখীৰ দিয়া গৰু লাগে। তোমাৰ আহ পাঁচ ছয় লিটাৰ তেনেকে গাখীৰ দিয়া গৰু, মানে জাৰ্চি হ'লে লা জাৰ্চি গৰু কিনিব লাগিব চাগে হয়। হয়নে?
কৰিব।
অহ। জাৰ্চি গৰু এতিয়া ক'ত পোৱা যায়, বজাৰতো দাম বহুত নহয়।
উপায় নাই ইয়াত ক'ত পাব গজা আজিবোৰ আজিকালি মানুহে বোলে সদায় গৰু গাই নু পুহে গৰু-ছাগলী।
অহ, হয দিয়া। তোমালোকৰ তাত আছে?
আমাৰ নাই আমাৰ পঢ়িছি
অ', অ', এনে ঘৰত তোমালাকে একো, একো, একো নোপোহা নেকি ছাগলী তাগলী?
হে তাকেতো আছিলে আছিলে বহুত ডাঙৰ ডাঙৰ আছিলে ছাগলী মানে বেপাৰীও দেখিলে বহুত ভাল পাই যায় একেইটা ছাগলী দেখিলে
হয় নেকি
অঁ বেপাৰীয়ে দেখিলে পচন্দ কৰে ছাগলী বুহে লাভ আছে কিন্তু লৰা আমাৰ ঘৰত দে কিন্তু মতা মানুহ নাই যে মতা মানুহ থাকে থিব লাগে নয় তেনেকুৱা ঘৰত
অ অ নহয় মাইকী মানুহ পাৰে আমাৰ তাততো মাইকী মানুহ বোৰে ছাগলীক এটা মানে এহটা নিজে মানে এটা কৰে আৰু মানে
নাই ঠাণ্ডা দনৰত ইমান কথা নাই গৰম দিনত গৰম দিনত যে পানী হয় উ শুনিছানে
আহ
গৰম দিনত যে পানী হয় পানী হোৱা কাৰণে মানে তেতিয়া চবফালে পানী হৈ যায় ন এজ চাল দিবলৈ হেৰি নাথাকে জেগা নাথাকে
আহ
তেতিয়া তেতিয়া বৰ দিগদাৰ হয় পাত চাত কাটিব লাগে মোক গছে বঢাহে কোন উঠিবগৈ এতিয়া মানুহ বিলিলাক নাপোৱাও নাযায় পইচা হ'লেহে
অ হয় দিয়া তাকে লাগি আমি আমাৰ আছে এজনী আছে
আহ
পোৱালিয় গাভ নি পোৱালি দিব আৰু বাকী সাপ আৰু একো নাই নোপোহা তোমালোকে হাঁহ প আৰু নোপোহা নে পূজা হেল্ল' শুনিছানে কনিছনে